হেল্ল'?
অ'! কওঁক?
হেল্ল'?
হেল্ল'?
শুনা পায় নেকি?
পইছোঁ, ক?
শুনি পোৱা নাই নেকি?
এতিয়াহে শুনা পাইছোঁ। ক'ত আছা?
মই ৰাস্তাত।
কি কৰা ৰাস্তাত?
ৰাস্তাত নহয়, আমাৰ পুখুৰী পাৰত। হাৱা খাওঁ।
আমাৰ লগ জুই পোৱা যদি।
হোঁ?
জুই ফুৰাবা যদি, আহ? ঠাণ্ডা লাগছে যে, উম।
নাই, আমাৰ এতিয়া, গৰম দিছে।
আমাৰ এতিয়া, বৰফ পুৰবা
হয় নেকি?
উম।
ক'ত, কাশ্মীৰত আছা নেকি?
অ'! কাশ্মীৰ, কাশ্মীৰতে আছোঁ।
নাই, আমাৰ ইয়াতে বহুত গৰম।
আমাৰ ইয়াতে, বহুত ঠাণ্ডা। জুই ফুৱাই আছোঁ। অ'!
আমাৰ ইয়াতে আছিল গৰম, পানী পৰিল, গৰম আছে।
হয় নেকি?
হয়, হয়। কি কৰি আছা?
জুই লাগে আছোঁ, জুই ধৰি আছোঁ।
কিয়?
ল'বাৰৰ আঠা গিটাক ধোৱা দিম আৰু।
ধোৱা দিবা লাগে নিকি?
অ'।
ধোৱা দিলেহে, কালাৰ হ'ব।
কালাৰ হোৱাৰ পিছত কি হ'ব?
বিক্ৰী কৰবা লাগব।
হয় নেকি?
অ'।
ভালেই হৈছে, ঘৰত, ঘৰে বহি বহি কামাই কৰ।
কামাই, এক টাকা পইচা নাই দে।
পইচা নেদে বোলে, খাৱাই আছে বহে বহে। যি লাগে তাকে দি আছে।
হয় নেকি? শুইয়ে থাকিলে হ'ব?
আৰু কি লাগব?
অলপ হাত খৰচটো দিব পাৰি।
উম, হাত খৰচ দি কি হ'ব? দৰকাৰ লাগিলে, দিব নহয়।
বিৰাট দেই, জানা তুই।
নেদে নেকি?
দিব গতেই।
পিছত, ফিল্ডত গেছিলি নিকি?
নাই যোৱা, পানী পৰছি।
পানী পৰছে নেকি?
তুহাৰ ফালে পৰা নাই তাৰমানে?
উম, আমাৰ ইয়াতে পৰছিল অলপ।
অ', মই তোৰ বৌ, কাশ্মীৰত থকা মানুহ। বেলেগত, বেলেগকে পানী পৰে না, উম।
মই আৰু ভাবিলো, এখনে ভাতে বনাবি নেকি?
ক'ত এখনে ভাত বনাই, বনাম অলপ পিছত।
ঠিক নাই না, বনাবাও পাৰা।
বনাই কেনে, চুপ চাপ থাকবাও পাৰোঁ কি ঠিক। বানাবাই লাগব এনেও মক। নি মকে বানাব লাগব এনেও।
তেনেহলে খাই দে, ঘোমাবও পাৰা সোনকালে।
অ'।
খাই দেইটো ঘোমামেই, টাইম হ'লে।
হয় নেকি?
উম'।
কি বা আঞ্জা বানাও এখন, ভাববা লাগব আৰ।
ভাববা লাগে নেকি? মাছ মাৰবা মাছ মাৰি আনছে মাছ বানাবি।
মাছে নাই কাঁকৰা।
মাছ পোৱা নাই নেকি?
উমহু! মাছে পোৱা নাই।
হয় নেকি?
উম।
মই আৰু ভাবিলোঁ মাছ পালে নেকি।
অ' আজি হাল বোৱা নাই কিজানি, সেইকাৰণে মাছে নাই।
যাম ৰাতি খাবা।
আহি কাকৰা দি ভাত খোৱাম।
হুম?
কাকৰা দি ভাত খোৱাম।
নাই কাকৰা নাখাং।
কিয়া?
কাকৰা নাখাঙে।
নাখাঙ, তুহোন নহয়, মই নাখাং।
অঁ। ঘৰত কায়ো নাখায় নেকি?
নাই ঘৰত খাই কিজানি, কিন্তু মই নাখাং।
আহ'!
এই কাৰেণ্টে কিয় অহা যোৱা কৰি আছে?
কাৰেন্ট নাই নেকি?
আহিছিল এইমাত্ৰ গেল।
অ'
তুমি চাগে বস্তু দিছা আৰু নিজে খবৰ-চবৰ ক'?
কি কম খবৰ?
কি ক'ম বুলি কি আছে খবৰ সেইটোৱে কবি না?
অ' খবৰ আৰু কি ভাল-বেয়া মাজত আছো আৰু।
হয় নেকি?
উম।
ৰাস্তাত কাই কাই আছা?
ৰাস্তাত আছে মই আছো আৰু লগৰ আছে।
হয় নেকি? হুলস্থুল হৈ আছে আৰু। নালাগে দে! ক'বা নালাগে দে হেনামগে! হয় নেকি?
হয় হয়।
নে ক্লাপত আছে?
ক্লাবত ভাবছিলো ফিল্ডত যাম, কিন্তু পানী আহিল নহয়।
মইতো ওলাইছিলো মইতো ওলাইছিলো যবাই নহল।
উম যাবা লাগছিল পানী ভিজবা।
কিয় বা যাম এনে এনে পানী ভিজবা। এনে এনে বেমাৰ হ'বা চক লগা নাই।
লাগব পাৰে।
বেমাৰৰ চখ লাগে নেকি?
লাগেতো মানুহৰ চখ, আমাৰ যেনকে চখ লাগে।
অঁ অঁ তক লাগবও পাৰে চখ তইহে পানী জিকা।
উম
নালাগে দেই মোৰ চখ এনেও।
পিছত দুপৰীয়া কি দি ভাত খাইছিলি?
দিপৰা- কোমৰাৰ, কোমৰা-খাৰ আঞ্জা
হয় নিকি!
উম আৰ কচু ভাজি।
কচু আৰু ভাজি খাই নিকি?
ই কচুত থাৰা কিটা ভাজি নাখায় নিকি?
অ অ এখন কাই আছে ঘৰত?
ঘৰত কাইও নাই।
উম চুৰ সোমাব চাবি।
উম, দম আছে না কোনবা চুৰ আইবা।
চুৰৰো দম লাগে নিকি?
চোৰ এতে সোমলে আমাৰ ইয়াতে চুৰ সোমলে ওলাব নাজানে।
কিয় বা নাজানবো।
ইদি গেলি সিদি, উম তই কিহে দি ভাত খালি দুপৰীয়া?
মই মই সি মাংস আনছিল সিটাই খাইছো ব্ৰইলাৰ
হয় নিকি।
আমাৰ আৰু বেলেগ বেলেগ কাইবা ব্ৰইলাৰ খাব কাইবা নাখাব।
হয় নিকি?
উম। আমাৰ গোটেৰে একে একে নহয় যে।
অ
দেউতাই নাখাব ব্ৰইলাৰ। আমি খাং ব্ৰইলাৰ, কাইবা নাখাব গাহৰি চবেই বেলেগ বেলেগ।
উম
পিছত কলেজ চলেজটো শেষে
উম, শেষ খটম।
নামতে শেষ ফুলৰ নামতে শেষ
অহ নামতে শেষ।
উম, কামত নহয়।
শিগলা কামত দি লাভ নাই দে।
উম।
এনে গেলো আৰু, এনে আৰু দেখাত গেলো আৰু মানুহক দেখাই।
উম, নাই নাচাও দে।
মানুহক দেখাকে গেলহে ক'ব কলেজ যায়।
তে সেইটাইতো ক'ব না।
উম।
যিয়ে নহওক তিনিটা বছৰ গেলু।
হয় হয়। যাব লাগে।
উম।
গেলিহে এক্সপিৰিয়েঞ্চ পায় না।
উম।
আমাৰতো, আমিতো নেগিলো সেইকাৰণে আমাৰ নাই এক্সপিৰিয়েঞ্চ।
হয় নেকি? এক্সপিৰিয়েঞ্চ নাই এতিয়া দেখোন দুইবছৰ দুইবছৰ দেখোন গেছিলি।
দুই বছৰ বাৰু গেইছিলো সিতা এনে মাজে মাজে। একজাম তেকজাম দিবা।
এক্সপিৰিয়েঞ্চ নাই আৰু কি সিতা?
উহুম, এনে ক্লাছ কৰিব গলেহে এক্সপিৰিয়েঞ্চ পালো হয়।
এদিনেও ক্লাছ কৰিব যোৱা নাই নেকি?
গেইছিলো মাজে মাজে একদিন, দুইদিন।
অ।
আমি হ'লে ক্লাছ কৰিব গেইছো আৰু। নাযাও নহয়, আমাক গালি দিছ। আমাক গালি দিছিল যে নিগেলেও, হঠাতে একদিন গলেও গালি দিয়ে। পৰীক্ষা দিবা গ'লেও এই তাতে আৰু গোটেই -গোটেই আগত থিয় কৰাই ৰাখে।
অহ।
সেইকাৰনে বাধ্যত পৰি যাবা লাগা হৈছিল আ
উম, ভাল কলেজ না
উম। সেইকাৰণে গেছিলো আৰু কি কৰিম উপায় নাপায়।
ঠিকেই আছে।
উম।
স্মতি এখনত